হেল্ল'
অ' হেল্ল' বাইদেউ ভালে আছে।
আছো তোমালোকৰ?
অ মোৰো ভালেই।
অ কি কৰি আছিলা?
এ এতিয়া মানে বিহু পালেহিয়ে নহয় এই অকমান আজি কাপোৰ কানি ধূলো আগবেলাতে তে বিহু বুলি। তাৰ পিছতে এতিয়া এই সকলো বিলাক সেই ৰ'দৰ পৰা আনি পিনি অলপ জাপি আছো কাপোৰবিলাক।
অ অ বিহু লাগিছে তাৰমানে।
অ এয়া লাগিছে মানে কি আৰু হেৰি অলপ নিয়ম। কৰিবই লাগিব আপোনালি আপুনি কৰিছে কিবা আয়োজন
সেয়াই একেই আৰু ঘৰ দুৱাৰ চাফা কৰা। কাপোৰ কানি ধোঁৱা, পিঠাপনা বনোৱা, এইবোৰে আৰু কাম।
অ', হয়-হয় অ'।
তেওঁলোকৰ ওচৰত বিহু চিহু পাতিছেনে নাই?
কিবা কৈছে?
এইবাৰ বিহু মানে এইবোৰ হেৰিবোৰ অনুষ্ঠানবোৰ
অনুষ্ঠানবোৰ অ' আছে এনে পাতিছে ওচৰত। টো আৰু প্ৰত্যেক বছৰে পাতে নহয়। । আমি এনে একদম ওচৰতে পাতে এখন অনুষ্ঠান আমি তালৈহে যাওঁ। অ'। হেৰি কি কয় এই অনুষ্ঠানবোৰ । ভালেই লাগে কিন্তু আজিকালি অলপ হুলস্থলীয়া পৰিৱেশ এটাও হৈ যায় নহয়। এ ৰাতি হ'ললৈ অ' হয়।
আজিকালি সেই প্ৰশাসন নে সেইকাৰণে কেতিয়াবাতো হাতীত নিয়ম হেৰি বান্ধি দিয়ে নহয় বাৰটা বা এটালৈকে। কিন্তু নেমানানে আৰু মানুহবোৰে, আজিকালি না আৰু তেওঁলোক কৰ বিহু কেনেকৈ কি কৰে? আমাৰ ইয়াততো ধৰা প্ৰথমতে এনেকৈ বিহুৰ মানে যেতিয়া হেৰিকন অনুষ্ঠান পাত দিবৰ কাৰণে এইটো লাই খুঁটা পুতি লয় আমাৰ ইয়াত প্ৰথমতে।
অ', অ', অ'।
যেনেকে ঘৰ বনোৱাৰ আগত ধৰা এটাক খুঁটা পুতি নিয়ম কৰি নলয় জানো, এই আমাৰ ইয়াতো, অ য'ত পাতে তাত সেই তেনেকৈ লাই খোলা খুঁটা এটা পু তাতে আৰু চাকি বতি জ্বলাই ধুনীয়া কেইজনমান মানে আৰু সমিতিয়ে মানুহ লগ হৈ লয় তেখেতসকল।
হয়, হয় অ'।
তাৰপিছত আৰু সেই এনেকুৱা সেই ৰভা মানে যিটো মণ্ডপ বনাই আৰু। সেইটো বনাই। তাৰপিছত অ আৰু বিহু এতিয়া তোমালোকৰ এদিনীয়া পাতে নে দুদিনীয়াকে পাতে?
অ', আমাৰ ইয়াত দুদিনীয়াকে পাতে। উম। এদিনীয়া কাৰ্যসূচী। মানে অনুষ্ঠানতটো সম্পূৰ্ণ কৰিবই নোৱাৰে। সেইটো কাৰণে এই দুদিনীয়াকে পাতে। তাতে কিন্তু বৰ দ হেৰি নহয় জাক জমকীয়া নহয় অৱশ্য। উম কিন্তু সেই আৰু ভালেই হয় বস্তুটো মানে গোটেই অনুষ্ঠানতটো মানে ভালেই হয়।
উম আজিকালি ল'ৰা ছোৱালী বোৰো বহুত পাকৈত নহয়।
হয়। অ'।
গান, নাচ, চব মানে ঢোল, পেঁপা পাইবোৰ বজোৱা মেলা মানে সেইয়ে আৰু এদিনীয়াত মানে টো সম্পূৰ্ণ নহয়। হয়গে কাকনো এতিয়া অ এতিয়া ইমানেই মানে প্ৰতিযোগী ওলাই যে কাক কব মানে বাধা দিব এনেকোৱা
হয় হয় আমাৰ এই চুবুৰীটোত আচলতে তাতে পতা মানে হেৰিটোৱে কাৰণটোৱে হৈছে এই আমাৰ মানে ওচৰ চুবুৰীয়া যিবিলাক এ ল'ৰা ছোৱালীবোৰ তেওঁলোকৰ মানে পাৰদৰ্শিতাটো দেখুৱাবলৈ এটা যাতে সুযোগ পায়। সেইবুলিয়ে আচলতে আমাৰ চুবুৰীটোত তেনেকৈ অনুষ্ঠানটো পাতে বিহু অনুষ্ঠানটো। এ অ নহ'লে মানে কি হয় ল'ৰা ছোৱালী বিলাকৰ মানে হেৰিতটো পাৰদৰ্শিতা আপোনালোকৰ দেখুওৱা দেখাব কৰা নাযায় ন হম।
পৰম্পৰাটো হেৰাই যাব নহলে।
হয় হয়। বিহু পৰম্পৰাটোৰ প্ৰায়ে মানে কি হৈছে, যিখিনি আমি অ', সাধাৰণতে মানে কি আজি আজিকালি হেৰি, আপোনাৰ ব্যস্ততাৰ কাৰণে মানে, আমি সকলোৱে নিজক মানে কি বিহুৰ আৰু মানে পৰম্পৰাগতভাৱে যেনেকে ধৰক পাতি আহিছিলে, প্ৰায় লুপ্তই হৈ গৈছে। এতিয়া আমাৰ সেইয়া বহাগ বিহুটোত, সাত দিনা সাতদিনীয়াকে বিহু যে পাতে সেয়াও আজিকালি প্ৰায় লুপ্তই হৈ গৈছে, ল'ৰা ছোৱালীয়ে মানে গমেই না পাই যে, এ, গোসাঁই বিহু কি হয়। তাঁতৰ বিহু কি হয় আগতে ধৰক যেনে পাতিছিলে। অ', আগতেতো আ
সাত দিনৰ প্ৰথম দিনা, কোনটো কি কয়? মই, মোৰ যে খেলি মেলিয়ে লাগে সেইটো বস্তু মানে।
অ', হয় নি? অ', এইয়া হেৰি সাত দিনা মানে, প্ৰথমটো আপোনাৰ দুমাহী বুলিয়ে কয়, যিদিনাখন আমাৰ গৰু বিহু উদযাপ
অ', অ', অ' তাৰ পাছৰ দিনাতো মানুহ বিহু বাৰু ডাঙৰে সৰু সেৱা কৰে, অ' বিহুৱান দিয়ে। বোৰ
হয় হয়। তাৰ তাৰ দুই তিনি নম্বৰ দিনাখন আপোনাৰ গোসাঁই বিহু, যিদিনাখন আপোনাৰ নামঘৰলৈ গৈ পিনি ধৰক মংগল কামনা কৰি পিনি ধৰক নামঘৰত নাম এষাৰ গায়। অ', ভকতৰ নাম অ', হয়, আইসকলে নাম গায়। অ', তাৰপিছত তাতে, চতুৰ্থ দিনাখন আপোনাৰ তাঁতৰ বিহু হয়। কাণ, আমাৰ তাত জোনটো আমাৰ অসমীয়া সংস্কৃতিয়ে অ', এহ আ পাত তাঁতৰ বিহু হয়। উম উম। হয়। তাৰপিছত ততে, পঞ্চম দিনাখন আপোনাৰ নাঙলৰ বিহু আছিলে। নাঙলৰ বিহু পাতে। অ', হয় হয়। কৃষক সকলৰ কাৰণে। অ', তাৰ পিছত আপোনাৰ ছয়, হেৰি আছিলে আপোনাৰ ছয় নম্বৰ দিনাখন আপোনাৰ জীয়ৰী বিহু যিটো জেং বিহু
জেং বিহু অ', গছৰ তলত কৰে যে।
হয়। অ', গো গোটেই আপোনাৰ চুবুৰি ধৰক উ বোৱাৰী, ছোৱালী সকলোৱে লগ লাগিয়ে আচলতে হেৰি কৰে কিছুমানে ধৰক অকল বোৱাৰী বোৱাৰীয়ে যিখিনিয়ে কৰে তেওঁলোকক বোৱাৰী বিহু বুলি কয়। আকৌ ছোৱালী খিনিয়ে- যিখিনি মানে চেঙেলীয়া ছোৱালী- অ চেমনে গাভৰু বিহু অ সেইয়া জীয়ৰী বিহু বুলিয়ে এই তো মে মানে বিখ্য্াত মানে নামতো তেনেকৈ মানে প্ৰচলন হৈ আহিছে আৰু, তাৰপিছতে হাত নম্বৰ দিনা খন আপোনাৰ চেৰা বিহু বুলি কয়।
সেইদিনা আৰু চাগে বিহু-
উৰুৱাই অ দিনৰ দিনাখন বিহু উৰুোৱাই। অ'। আজিকালিতো- মানে সেইটো বস্তু ইমান ল'ৰা ছোৱালীবিলাকেও হ'লেও নেজানে, আচলতে ইমান ব্যস্ততাৰ মাজত আগতে মানে কি হ'ল গাঁৱত অঞ্চলত, গাঁৱত মানে সেইবিলাক থাকোঁতে তেতিয়া চবেই জানিছিলে। এতিয়া সকলো- বহুত খিনি মানুহ চহৰলৈ আহিলে ন, সেয়া দুদিন মানহে ছুটি পায় আৰু বিহু বুলি।
আজিকালিতো আৰু সেই- বিহু সেই কৰ্মশালা পাতিলে পাতে। তাতে যি আৰু ল'ৰা ছোৱালী ছোৱালী বোৰে শিকে আগতেতো আৰু এইবোৰ কৰ্মশালা নাছিলে।
হয় হয়।
ঘৰৰ ডাঙৰেই সৰুক শিকাই পেলাই- সেই ক আমি আমাক আগত আমাৰ বাইদেউহঁতে মাহঁতে তেখেতসকলে শিকাইছে। আজিকালি আৰু উ চব মানে- হেৰি হৈ গ'ল আধুনিক হ'ল আৰু-
হয় হয় আনকি আপোনাৰ এতিয়া গৰু বিহুৰ দিনাখন আপোনাৰ সেয়া ৰাতিলৈ যে সন্ধিয়া সময়ত যে মাখিলতী দিশলতি এইবিলাক- আপোনাৰ জাগ দিয়ে। খুব সম্ভৱ আজিকালি মানে কি, চহৰীয়া অঞ্চলত থকা ল'ৰা ছোৱালী বিলাক কে হেইবোৰ ন
নাজানে অ'
অ অ আগতেটো আমাৰ মাখিলত টী, দিখল তী এইবিলাক হেৰি কৰে আৰু বহুত জেগাত এনেকুৱা আছে আপোনাৰ, ঠাই ভেদে বেলেগ বেলেগ এতিয়া যেতিয়া গধূলি মানে আপোনাৰ গৰু ঘৰলৈ আহে গৰু বিহুৰ দিনাখন, ৰাতিলৈ মানে অ', সন্ধিয়ালৈ মানে হে বে হেৰীয়ৰ ওচৰতে আপোনাৰ, নঙলা মানে কি আৰু আপোনাৰ গেটৰ ওচৰতে আপোনাৰ গৰু মানে এনেকে, অ', ভৰি ধুৱাই। জাকো দিয়ে তাৰপিছত ছ সোমাওতে মানে গৰু এনেকে ভৰি ধুৱাই। তাৰপিছতে আৰু কিছুমান পিঠা খুৱাই হয় অ' এইটো ঠাই ভেদে বেলেগ বেলেগ কিন্তু
অ হেই পিঠাটো যে আমাৰ আগতে মানে হেই পিঠাটো খুন্দে যে পিঠাটোৰ যিখিনি মানে মানে, এ, ধৰা চালা-চলাৰ পিছত তাৰমানে সেইখিনি গৰিয়ে আমা গৰিয়া বুলি
গৰীয়া বুলি কয়, হয় হয়।
খিনিতে তাৰমানে নহৰু বছ, অ এনেকুৱা বছ, এইবোৰ দি পেলাই সেই পানীখিনি মানে ঘৰত মাখিলতি এনেকে ঠাল এটা লৈ লয় সেইটো দি মানে চতিয়াই গোটেই ঘৰ, অ কোঠাবোৰত ছটিয়াই গোটেই ঘৰত, ছটিয়াই-ছতিয়াই মানে বিচনী খনে মানে বিচি দিয়ে। সেইদিনাখনৰ পৰাইও তাৰমানে বি বিচনীহে বিচিব পাৰে আৰু
অ', বিচনী বিচো ব্যৱহাৰ হয় আৰু তাৰমানে, হেৰি আপোনালোকৰ সেই কোঠা বিলাক যে চিটিয়াই মানে এইটো আপোনাৰ হেৰি আৰু পুক পতংগ মহ মাখি নহ'বলৈ, হয় হয়, অ', অ', সেইটো আমাৰো কৰে কিন্তু আমাৰ বন দি পিনে ছটিয়াই মানে মই মাখিলতী দীঘলতি দেখা নাছিলে, উ।
হেই এতিয়া সেই মাঘবিহু তেনেকে, উৰুকা দিনাখন আমাৰ এতিয়া ঘৰ, গছ, ভঁৰাল এইবোৰ চব বান্ধো, আজিকালি আৰু এইবোৰ নগৰীয়া হেৰিত সেইবোৰ পাহৰিলে আ
অ', আৰু এই মা-মানুহৰ বিহু দিনা আপোনাৰ হেৰি আছিলে, উম, এ, মানুহৰ বিহু দিনাখনেই খুব সম্ভৱ কৰিছিলে নহয় জানো, নাহৰ পাতত যে আপোনাৰ
নহয় মান মা আগদিনাখনে গৰু বিহুৰ দিনাখনেই লেই
বিহু দিনাখনে কৰে ন', অ', ঠিকেই ঠিকেই মই হে ভুল কৰিছোঁ। হয়। সেইবিলাক আজিকালি লুপ্তই পাই গৈছে।
অহ।
উম।
সেইবোৰ অৱশ্যে আমাৰ ডাঙৰ সকলৰ গাতো দুখ, তেওঁলোকেও সৰুখিনিক শিকাব লাগিব তেতিয়াহে।
হয়, হয়। অ' দুখ আপোনাৰ মানে কি হ'ল, দুখো একেবাৰে মানে কি ধৰক ক'বও নোৱাৰি। কেতিয়াবা ইমান সুবিধাও নাথাকে, উম।
টাও এইটো চহৰত থাকে তেখেতসকলে, এই যেতিয়া মানে বিহুৰ সময়ত নিজৰ ল'ৰা ছোৱালী লৈ গাঁৱৰ ঘৰলৈ যাব লাগে এইবোৰ ধৰক গৰু গা ধুওৱা সেইবোৰ পৰম্পৰাবোৰ দেখুৱাব লা
দেখুৱাব লাগে, হয়, হয়, অহ। অহ, হয়। মই সেই ল'ৰা ছোৱালী কেইটাক মানে যিমান কেইটা, যিমানখিনি মানে ধৰক পাৰো আৰু সেইখিনি কৰোঁ, মাহ-হালধিৰে গা ধোৱাৰ পৰা আপোনাৰ সেই হেৰি আপোনাৰ পি পিঠাগুৰিটো এই মানে কি হ'ল, হেৰি আৰু যে আপোনাৰ পিঠা বনাবলৈ যি পিঠাগুৰি ইউজ ব্যৱহাৰ কৰোঁ সেই চালনী থাকি যোৱা মানে সেইখিনি পিঠাগুৰি সেই ৰচুন পানীৰ লগত মানে হেৰি কৰি দুবৰি বনদিয়ে চিতিয়াও, সেই তেনে হে ইহঁতি দেখিছে, ইয়াত মাখিলতি, দিঘলতি পাবলৈ- মানে দিগদাৰ নেপায়, উপলব্ধয় নহয় এক
অ' অ' নহয় আজিকালি আকৌ এইবোৰ আমাৰ স্কুলবোৰত- টো শিকাই দেই। আমাৰ মোৰ ল'ৰা যিখন স্কুলত পঢ়ে তাত মানে এনেকুৱা বিহুৰ আগতেই তাৰ মানে। আগতীয়াকৈ বিহু সুৰটো মানে তাহা উদযাপন কৰে। স্কুলত, অৱশ্যে সৰুখিনিক নহয় এই নৱম মানৰ ল'ৰা ছোৱালী খিনিকহে দেখুৱাই তাৰমানে।
অ' হয় নেকি অ'।
এইখিনি সৰুখিনি তাৰমানে নৱম মান পালে আৰু তাহাঁতকো দেখুৱাব সেনেকুৱা তাৰমানে। গৰু আনি পিঠা পনা চবেই- সকলোৱে মানে এনেকে নিজে নিজে পিঠা চিঠা আনে, আনি গৰু যিটো চাক বনাই যে- এইটোৰ অ' থেকেৰা, হালধী- বেঙেনা, লাউ এই-এইবোৰ দি অ সেই চাক- চাক বনাই মেলি আনি খুব ধুনীয়াকে মানে স্কুলত ইহঁতৰ বিদ্য়ালয়ত মানে শিকায় আজি দেখাই দেখুৱাই মানে।
সেইটো ভাল দেই তাৰমানে কি হ'ল নহলে একেবাৰে- পাই গৈছে ল'ৰা ছোৱালী বিলাকে মানে জমাই, পাহৰিয়ে নেজানিছে মানে আচলতে ডাঙৰ মানুহৰো ভুল